হেল্ল'
হেল্ল'
অ শুনিছে।
হয় শুনি আছো দিয়ক।
অঁ অঁ শুনিছো শুনিছো। কি কৰি আছে হয় আছো ঠিকে। ক'ৰবাত গৈছিলে।
অকন ওলাই গলো সন্ধিয়া, আহি অলপ-
ছিলে নেকি?
এনে অকন ওলাই গলো সন্ধিয়া বুলি।
অঁ, ভালে। বতৰটোও ভাল আছিল আজি।
বতৰটো ভাল মানে গুৱাহাটীৰ ফালে বৰষুণ বাৰু।
আপুনি ক'ত আছে?
মই গুৱাহাটী।
অ ঔ চান্দমাৰী।
ত চাইতে অলপ বৰষুণ দিলে।
অ মই মালিগাঁওৰ চাইদৰ ইয়াতেও বৰষুণ দিয়ে আছে।
আতছা।
কিন কিনীয়া বৰষুণ।
অ', ইয়াতো তেনেকুৱাই কিন কীনিয়া মাজে- মাজে দিয়ে আকৌ এৰে আকৌ দিয়ে।
তাকেতো, বাৰিষা বতৰত এয়ে আৰ।
বৰষুণৰ ভৰষা নাই কেতিয়া আহে।
আপুনি গুৱাহাটীৰে নে
মই অৰিজিনেলি গুৱাহাটীৰ নহয় বাৰু, গুৱাহাটীত মোৰ পোন্ধৰ বছৰ মান।
অঁ কোৱা কৰ অৰিজিনেল।
মই অৰিজিনেল নলবাৰী চাইতৰ হয়।
অ আচ্ছা আচ্ছা মইয়ো
তাৰে নেকি?
হয়।
আচ্ছা। বাকী আ খোৱা লোৱা।
এতিয়া খোৱা নাই বাৰু, অলপ দেৰি হ'ব। বনোৱা নাই এতিয়ালেকে একো, আপোনাৰ।
মোৰো দেৰি হয় বাৰু ৰাতি খাওঁতে অকন, বনোৱা মেলা নিজে কৰা যায় নেকি
হয়- হয়, নিজে কৰোঁ আপোনাৰ।
মইও নিজে
পিজিত থাকে নেকি আপুনি।
নাই
ৰুমত থাকে, ফেমিলি পৰিয়াল নলবাৰীতে আছে।
অ', পৰিয়াল তাতে থাকে মোৰ।
অ', ইয়াতে আপুনি কাম কৰি আছে।
উম, মই সাংবাদিকৰ
কি ক'লে।
সাংবাদিক হয় বাৰু মই।
সাংবাদিক হয় উৱাও। বঢ়িয়া চোন।
বাকী কেনে চলিছে জীৱন।
জীৱন ঠিক নাই গমেই পোৱা নাই কি চলি আছে। কি চলি আছে গমেই পোৱা নাই, এনেকুৱা জীৱন চলি আছে।
তাকেই বাৰু। কেতিয়া কি হয় পাত্তাই নোহোৱা হৈছে আজি-কালি।
তাকেইটো।
ৰখাই নোহোৱা আছে। যাই থাকো ছবতচে গ্ৰীণবাছ কেইখনে যিহে দেখায় বিহু গুৱাহাটীত।
বুজা নাই মই।
জলাব মানে ৰাস্তাত গৈ থাকোতেও গ্ৰীণ বাছ কেইখনে যিহে বিহু দেখাই মাজে-মাজে। ৰাস্তাত ওলাবও ভয় লগা হৈছে। গ্ৰীণ গ্ৰীণ বাছে বহুত কেইটা এক্সিডেণ্ট কৰিলে ন গুৱাহাটীত।
অ বহুত স্পীডত যায়।
দুটা নে কি দুজন নে কি আ ঢুকালেও চাগে এতিয়ালে।
হয় নেকি? ইছ ৰাম! অলপমান স্পীডৰ লিমিটটো ছেট কৰি দিব লাগিছিল গ্ৰীণ বাছবিলাকত। পাৰি নহয় সেইবোৰ কৰিব ইলেক্ট্ৰিক বাছত।
কিবা-কিবি নিয়ম দিছে বাৰু যোৱাকালিৰ পৰা মানে অকল লেফট চাইড ৰ লেনতে সিহঁতে চলাব পাৰিব বুলি দিছে।
হয় নেকি? ভাল কৰিছা।
ট্ৰেফিকটো বহুত হৈছে না সিহঁতৰ কাৰণে গোটেই জেগাটো খাই দিয়ে গোটেই ৰাস্তাৰ জেগাটো খাই দিয়ে সিহঁতে ট্ৰেফিকটো বহুত হৈ গৈছে এতিয়া মানে। ট্ৰেফিক জাম লাগি যায়।
উম, কিন্তু গ্ৰীণ বাছকেইখন হোৱাই কিন্তু বহুত সুবিধা হৈছে দে। বাপৰে মৰ মই আগতে যেতিয়া মানে কলেজত পঢ়ো তেতিয়া বহুত দিগদাৰী হৈছিল বাছৰ কাৰণে। কম বাছ আৰু কিবা এখন হ'লে বাছবিলাকক লৈ যায় কামত চৰকাৰৰ কামত, ত' বাছ নোহোৱা হৈ যায় একদম এতিয়া কম চে কম থাকে কেইখনমান গ্ৰীণবাছ হলেও। যদিও মানে এনেকুৱা ইভেন্ট আহে আৰু প্লাছ ইমান গৰমত গ্ৰীণবাছ কেইখন মানে একদম শান্তি। এ চি এটা থাকে। আৰু এ বহুত ভালেই হৈছে মৰতো আগতে বহুত কষ্ট হৈছিল বাছ কম মানুহ বেছি ভিৰত একদম থেলা হেঁচাত ভালো নালাগে ন' এতিয়া গ্ৰীণ বাছ কেইখনৰ হয় বহুত ভাল হৈছে।
বাছ সেইখন অকন হাইজেনিকো আছে বাৰু।
অ, হাইজেনিকো হয় আৰু মই এটা কথা ভাবো যে ডেভলপমেণ্ট লাহে - লাহেই আহে ভুলৰ পৰা শিকি মানুহ আহে। যিহেতু এটা গ্ৰীণ বাছ এটা ভাল ইনিচিয়েটিভ হয়। অফক'ৰ্চ পাৰফেক্ট নহয়, বাট চেষ্টা এটা ভাল আছিল আৰু এক্সিডেণ্ট হৈছ ছে খুব বেয়া লাগিছে বাট সেইটো নহ'লে ভাল আৰু ফিউচাৰত।
কৰ পৰাই শিকে একেবাৰে পাৰফেক্টো একোৱেই নাথাকে পৃথিৱীত।
তাকে- তাকে ভুলৰ পৰা শিকিব পাৰিলেই মেইন কথা।
আগতকে ভালে হৈছে বাৰু গুৱাহাটীখনৰ অৱস্থা আগতকে ভালে খালি মাজে- মাজে বৰষুণ দিলে বানপানীটোয়ে অকল প্ৰব্লেম দিয়ে।
বানপানী হয় আপোনাৰ আনপ্লেন চিভিলাইজেচন কাৰণে। মানুহবোৰ চব গুৱাহাটীতে কনচেনট্ৰেট হৈছে। যিহেতু ইয়াতেই চব ফেচিলিটিজ বিলাক আছে বাকিবোৰ জাগাত ইমান এটা ফেচিলিটিজ ইতিয়ালৈ হোৱা নাই তেনেকে গুৱাহাটীৰ দৰে। আৰু মানুহ বিলাকে ফেচিলিটিজ আৰু কমফৰ্ট বিচাৰি গুৱাহাটীত আহে। সেইকাৰণে দিয়া যিয়ে হওক ইনিচিয়েটিভ তাতেও লৈছে আপোনাৰ নৰ্থ গুৱাহাটী এতিয়া সে ভাল কৰিব গৈছে। ছেকেণ্ড ডিষ্ট্ৰিক খন বনালে যোৰহাটত- যোৰহাটত নহয় ডিব্ৰুগড়ত ন?
উম,
এইবোৰ ভাল এইবিলাক মানুহ ৰিটেইন কৰা মানুহবোৰ জাগাত ৰিটেইন কৰা এটা চেষ্টা আৰু যদি হয় ভাল আৰু।
বানপানীৰ কাৰণে আমাৰ মানুহৰো ভুল আছে।
পূৰ্বাঞ্চলৰ বাহিৰৰ ৰাজ্য কেইখনৰ মানুহবোৰ চব গুৱাহাটীতে আহি যায় ন? আৰু ইয়াতে বহুত বেছি আনপ্লেনড মানে বিল্ডিং- চিল্ডিং বনাইছে। ড্ৰেইনে চিষ্টেমটো একদমে চোৱা নাই সেইটো কাৰণে এজাক বৰষুণ আহিলেই বা বানপানী হয়।
এইটোৱে আৰু মানুহৰ আমাৰ চিভিক চেঞ্চো নাই নহয় পলিথিনটো ল'ব বটলটো ল'ব ডাযে - ডাষ্টবিনতটো দলিয়াই-দলিয়াই নলাতে দলিয়াই দিয়ে।
সঁচা- সঁচা। আৰু কিছুমান মানুহ আছে আৰু। একদমে খাতিৰে নকৰে। এনেকে কব আমি টেক্স দিছো এনেকে কব পইচা পেলাই দিব এইবিলাক বস্তু বিলাক ৰাস্তাত। আমাৰ উঠোৱা আমি পেলাম এনেকুৱা এনেকুৱা আৰু মানে মেণ্টেলিটি তেনেকুৱা।
চব ক্ষেত্ৰতে বেলেগক দুখ দিলেও নহ'ব ন' নিজে ঠিক হলে ঠিক হল হয়।
একদম ঠিক কৈছা একদম ঠিক।
গুৱাহাটীৰ লোকেল খিনিয়ে ইমান এটা হেৰি এ প্ৰব্লেম নকৰে বাহিৰৰ পৰা অহা খিনি বেছিয়ে মানে প্ৰব্লেমে ঠিক হে, যিবিলাক সৰুৰ পৰা গুৱাহাটীত ডাঙৰ হৈছে। সেইখিনি গুৱাহাটীক লৈ এটা ইমচন আছে বা আবেগ এটা আছে। কিন্তু বাহিৰৰ পৰা অহা কিনি আকৌ বেছি দাদাগিৰি হৈ যায় কেতিয়াবা ইহঁতৰ চাব গলে মানে বাহিৰাখনত
অ। কাম কেতিয়া কেইটালৈ কাম কৰে ৰাতি মানে অফিচ
না মইয়ে অফিছ নাই মোৰ, মই মানে ইন্দিপেন্দেন কাম কৰোঁ। এনেকুৱা মানে এনেকুৱা নহয় যে মোৰ আ ডিউটি নাই এনেকুৱা নহয় বাৰু মোৰ। তাকে
আপোনাৰ একজেকেলি কামতো কি? যদি বেয়া নাপায়।
মই ফ্ৰে লাঞ্চিং কৰো আৰু নিজৰো আছে বাৰু পৰ্টেল চলাই আছ-
আপুনি বেলেগ বেলেগ মানে আ নিউজ চেনেলক দিয়ে, নিজৰ ইচ্ছ-
সেইটোও হয় আৰু মানে মোৰ নিজৰো আছে প্লেটফৰ্ম এটা।
আত্চ্ছা কি প্লেট অ কব নোৱাৰি ন।
নিজৰে প্লেটফৰ্ম এটা আছে বাৰু মই তাতে কৰোঁ বাকী আ- ৰিলাইসিং কৰা যায় তাৰে উপৰিও অৰ কৰো কিবা কিবি অফিচ আছিলেই ্
অ নিজৰ হোটেল থকা বুলি ক'লে?
হোটেলৰ কথা কোৱা নাই বিজনেচ আছে বাৰু মোৰ বেলেগহে
অ বেলেগ বিগনেছ আত্চ্ছা।
নিজৰ পৰ্টেল আছে পৰ্টেল বুলি ক পৰ্টেল
অ কিহৰ ৰ্পটেল?
ৱেব ৰ্পটেল এটা আছে বাৰু মোৰ প্লেটফৰ্ম তাতে নিউজবোৰ যায় কিবা কিবি এনেকুৱাই।
অ আত্চ্ছা আত্চ্ছা আত্চ্ছা। আপোনাৰ বয়স কিমান হৈছে?
মোৰ থাৰ্টি।
অ অ।
আপোনাৰ?
টুৱেণ্টি ফ'ৰ।
আচ্ছা। কাম কৰিবই লাগিব নকৰিলে আজিকালি কোনো নাই।
উম কামেই ত পোৱা নাই। হু হু হু সেইটোৱেতো কৈ আছো কি হৈ আছে লাইফত ধৰিবই পৰা নাই।
কাম হৈ যাব চেষ্টা কৰি থাকিলে বুজে।
চেষ্টাই কৰি আছো তিনি বছৰ পৰা একো পোৱা নাই। পাও সৰু সুৰা কিন্তু মানে মোৰ পৰা দূৰত হৈ যায় বা পাৰা নোৱাৰি মানে ইমান খিনি হেৰি কৰিব। তেনেকে ৰখি আছো আৰু কিবা এটা ভাল পালে সোমাই যাম বুলি।
আৰম্ভণিৰ সময়খিনিত অকমান ষ্ট্ৰাগল থাকে বাৰু।
থাকে থাকে। আহ।
চে বাকী এডুকেশ্বন কোৱালিফিকেচন কিমান আছিলে আপোনাৰ?
মাষ্টাৰছ। আপোনাৰ?
অ মাষ্টাৰছ
অঁ, মই ফাইনেন্সত।
বেংক চেক্টৰতটো জব ওলায়ে থাকে চাগে।
হয় এইবাৰ আই বি বি এছত ওলাইছে। ফৰ্ম ফিলাপ কৰিছোঁ বাৰু।
উম।
অঁ।
লাগি যাব কেতিয়াবা টেনচন নাই।
পঢ়িব লাগিব এনে নালাগে আজিকালি কম্পিটিচন বহুত। প্লাছ ৰিজাৰ্ভেচনৰ কাৰণেটো জেনেৰেল বিলাকৰ কাৰণে বহুত টান হৈছে এতিয়া।
অঁ এইটো হয় বাৰু ৰিজাৰ্ভেচনৰ কনচেপৰ ফলত খুব
দি লাভ নাই ৰিজাৰ্ভেচন চিষ্টেমক কিন্তু অফ কৰ্চ ৰিজাৰ্ভেচন থাকা কাৰণে জেনেৰেলৰ কাৰণে টান হৈ গৈছে বেছি। কিন্তু এইটো তো উম কিন্তু এইটো তো ৰিজাৰ্ভেচন চিষ্টেমটো অঁহ থাকাটো উচিত বুলিও ভাবোঁ মই। যিহেতু এতিয়াও বহুত জাগাত এনেকুৱা মানুহ আছে যোনে আম এতিয়াও বহুত পিছ পিছ পৰি আছে।
পিছ পৰি আছে। গোটেই সুবিধা খিনি ল'বও পৰা নাই।
ল'ব পৰা নাই। আৰু মেইন প্ৰব্লেমটো মানে কি কিছুমান আগবাঢ়ি যোৱা মানুহেও মানে পিছ পৰি থকা মানুহৰ বেনিফিটছ বিলাক উঠাই লয় আৰু সেইখিনি টেকেল কৰিব পাৰিলে ভাল আছিলে। যোৱাকালি অলপমান মনটো বেয়া লাগিল। এ মনটো বেয়াও লাগিল। কিন্তু একো মানে বেয়া লাগিব নালাগেই। এতিয়া মই নিজকে মানে বুজাব পৰা নাই। কি কওঁ নিজকে মানে মোৰেই লগৰ এজনী তাৰমানে আ চাৰ্টিফিকেট উলাই পিনে মানে পালে আৰু জব মানে ভালঘৰৰ ছোৱালী আৰু প্ৰথমতে মানে বহুত ডাঙৰ কথা কৈছিল আৰু মই এইবোৰ নোলাও যিহেতু মই পুৱা ছোৱালী হয় ভাল ঘৰ ভাল ঘৰ মানে মই কৈছোঁ আপোনাৰ পইছা পাতি আছে আৰু তেনেকুৱা। ত' তাই নিজে কয় আৰু যে মই কেতিয়াও মানে এইবিলাক ওলাই পিনেহ এনেকুৱা মানুহৰ মানে হেৰীটো নলওঁ প্ৰিভিলিয়েজটো নলওঁ। বাত দেন